আহ কি কৰিছ আহ শুনিছো কি কৰিছা?
আছো এনেই। অ এ ভাত খালে?
অ খালো ভালো খোৱা হল। ভাত অ ভাত - অ মাহ ভাজি পটল ভাজি আমলেট দাইল তেনেকেই খালো আৰু। তোমালোকে খালা নাই?
নাই আমাৰ এই মায়ে বনাই আছে।
উম উম উম।
তাকে ৰাতি মানে মায়ে বনোৱা হয় আৰু।
কেতিয়াবা মইয়ো বনাও কেতিয়াবা মায়ে বনাই বেছিভাগ মানে মায়ে বনায় ৰাতি দিনত কেতিয়াবা মই বনাও আৰু।
উম। অ। আজি খা আজিৰ ভাতটো কিহৰ লগত আছে? অ ভালে ভালে, তোমালোকৰ ভাল?
ভালেই।
আজি ভাত কিহৰ লগত আছে
আজি ভাত নহয় আজি পোলাও আৰু মাংস
অ পোলাও বনাইছে
হয়
মায়ে মনে আছে
উম মায়ে বনাই আছে
অ অ
উম
উম
বাকী আপুনি নাহাই হ'ল আহিব কেতিয়াবা
অ যাম যাম আচলতে ব্যস্ত হৈ থাকো যে ডউটিৰ পৰা টাইমে নাপাওঁ
হয় হয়
উম তুমি পিছে অ মই সে কৰি আছো আহ উ মানে কোম্পানী এটাতে উম
আচ্ছা মানে কি প্ৰাইভেট নে গভামেণ্ট
এটো প্ৰাইভেটৰ হয় এটো মানে কোম্পানীটো চেন্টেল গভৰমেণ্ট আন্ডাৰত পৰি উম তাৰপিছত তুমি কিবা কৰা কথা কৈছিলা নহয় কৰিছা নিকি
অ মই মানে এই অ মানে চিম্পুল কাপোৰ বিলাক থাকে যে তাত ডিজাইনিং কৰো এমব্ৰইডাৰী কৰো তাৰ পিছত ৰুমাল চোমাল চিলাও
অহ তুমি সে ৰুমাল বিলাক কেনেকে লোৱা
ৰুমাল বিলাক মই অ মই আপোনাৰ আপুনি যদি কাপোৰ ৰ সৈতে দিয়ে তেতিয়া মই ফাইভ হাণ্ড্ৰেড মান লওঁ
অ অ
কাপোৰটো ধৰক আপোনাৰ হব ন ন চৰি অ মোৰ ফালৰ পৰা যদি কাপ কাপোৰ দিওঁ তেতিয়া মানে অলপ বেছিকে লওঁ কাৰণ মোৰ ফালৰ পৰা চব থাকিব আকৌ পতিচতিবিলাক মই দিম ন
অ
সেইটো আৰু যদি আপ আপোনাৰ ফালৰ পৰা দিয়ে ধৰক ৰুমালৰ কাপোৰ দিছে আপোনাৰ মতে পতিটোও দিছে ফুলটো দিছে এনেকা তেতিয়া কমাই লওঁ
উম
তেতিয়া আৰু থ্ৰী হণ্ড্ৰেড কে লও মানে কাপোৰটোত দাম পৰি যায় ন সেইকাৰণে মানে আৰু তাতে পতিচতি বিলাকৰ দাম আছে
কাপোৰৰ যদি মিটাৰটো আনি দিও তেতিয়া মানে অলপ পইচাটো কম হ'ব আৰু
হয় তেতিয়া কম হব
একমিতা কেইখন ওলাই
হা হা
একমিটাত কেইখন ওলাই
দুখন।
এক মিট ডাঙৰ ডাঙকে কৰা হয় মানে?
মানে অ ধা ধৰক সেই সৰু হেংকাৰ চিপখন দেখিছে? টাৱাল টাৱেলৰ নিচিনা যে। তাতকে অলপ ডাঙৰকে মানে।
অ অ অ।
বাকী আ কাপোৰৰ বিজনেচটো মই জাষ্ট স্টাৰ্ত কৰিছোহে নিউকে। তেনেকে মানে ইমান এটা হোৱা নাই কাষ্টমাৰ, পেইজ এটা বনাইছো বাৰু।
এ কাপোৰ বিলাক কেনেকুৱা ধৰণৰ কাপোৰ বিলাক বিজনেচ কৰা হৈছে?
আপোনাৰ আপোনাক অ মই ক'লোৱেই চিম্পল কাপোৰ মই ফাৰ্ষ্টতে অৰ্ডাৰ কৰি আ নো, তাৰপিছত তাত ফেব্ৰিক কৰো, তাৰপিছত ডিজাইনিং কৰো।
তেনেকে মানে, আজিকালিটো এইটো মানে ট্ৰেণ্ডতে চলিছে ন কিছুমান কাপোৰ যে--নি নিজে ডিজাইন কৰি পিন্ধিব পাৰে, মো মানে মনি চনি লগাই কেনে।
উম।
আকৌ মোৰ মায়েটো দহি চহি বতি দিয়ে। ত' পুৰা কমপ্লিটলি কাপোৰ এযোৰ হৈ যায়। যাই আৰু।
এই গোটেই কাপোৰযোৰ কমপ্লিটলি কৰিলে, কিমানকে পৰে পইচাটো?
কাপোৰযোৰ কমপ্লিটলি কৰিলে পৰিব আপোনাৰ ছশ সাতশ টকা। ডিজাইনটোৰ ওপৰত কথা মানে যোনখিনি এচেচৰিজ লাগে ধৰক ম'নি চনিবিলাক তাৰপিছত। ফেব্ৰিকৰ পেইণ্টটো আৰু ফেব্ৰিক বিলাকৰ দাম আছে ন। গ্লিটাৰ ফেব্ৰিকটোৰ দাম আছে, চ' সেইবিলাক লাকৰ কাৰণে অলপ পৰে দামটো। বাকী এনেই মিছ'তটো কাপোৰতটো পায়ে যায় অ টু টেন চামথিঙত।
উম ভালে আছে এযোৰ কাপোৰ যদি সেনেকে লা মানে তিনিশ টকা বা চাৰিশ টকা লাভ হ'লে। তুমি তেনেকুৱা দছযোৰ পালেও বহুত লাভ হ'ব।
হয়, আপুনি মানে যদি কৰিব বিচাৰে মোক ক'ব পাৰে।
অ
মই তেতিয়া আপোনাক বনাই দিম, আপুনাক কেনেকুৱা দিজাইন লাগে আপুনি ক'ব পাৰিব।
অ প্ৰথম ডিজাইনটো কৈ দিব লাগে মানে।
ডিজাইনতটো মানে ধৰক, আ এতিয়া ল'টাচ চলি আছে। মানে কিছুমান ট্ৰেণ্ডত চলাবিলাক অলপ বিক্ৰী হ'ব ধৰে, কাৰণ অ ট্ৰেণ্ডত চলাবিলাক লাগে ন কাপোৰ। হেবিলাক তাৰপিছত, এতিয়াটো কলকাছল কা নচলেই, কাৰণ কলকাবিলাক পুৰণা হ'ল, তাৰপিছত এতিয়া নিওকে কপৌ ফুল ওলাইছে।
অ ক'পৌ ফুলটো ভাল লাগে।
ক'পৌফুল তাৰপিছত এইযে অ কিছুমান ডিজাইনিঙ কৰি অ মানে লাইঙ ফুল বেলাক পাহে চাৰিটা তিনিটাকে লগাই দিয়ে যে মানে, মি মিচিং দিজাই ডিজাইনৰ ঘৰ ঘৰ ঘৰৰ ফুলটোৰ নিচিনাকে যে দিয়ে যে লগাই। সেইটো এটা ডিজাইন কৰো। তাৰপিছত অ ধৰক, আপোনাৰ ফুলটো গোটেই কাপোৰযোৰত লাগে সেই তেনেকেও বনাও। বা ব'ৰ্ডাৰটোত লাগে অ'নলি।
অ অ
তেনেঅ বাকী ফেব্ৰিক চেব্ৰিক অ নিজৰ আউ নিজৰ মতে নহয় আপোনাৰ যোন টো মানে, ডিজাইন দিব আপোনাৰ সেইটোৱে।
অ। মই এনেকুৱা যদি পাৰো মানে তোমাক ক'ম বাৰু এ কপৌ ফুলৰে এযো কৰাম বুলি ভাবি আছো
হয় কপৌ ফুলতটো মানে আজিকালি ভাল লাগে এনেইতো বাৰু বিহুত জানোয়ে কপৌ ফুল লা গা কিন্তু মানে ট্ৰেণ্ডত কপৌ ফুল চলি আছে তাৰ পিছত জাপিতো জানেই আৰু জাপিটোও চলি আছে
উম
ঢোল পেপাটো বিহু চিজনত চলে, তথাপি এতিয়া আৰু মানে ইমান ট্ৰেণ্ডত চলা নাই।
অ'
কিন্তু চবতকৈ মানে বেছি চেলিংটো হৈছে, সেই মানে ডিফাৰেণ্ট টাইপছ অফ কালাৰৰ ফুলৰ তাৰপিছত আছে আৰু এটা এইটো কি আছে, লোটাছৰ আছে
উম
টো মানে এটা জেগাতে নহয়, ধৰক মেখেলাখনৰ‌ জোনটো পাতলি আছে, পাতলিটো টোত লাইন বাই লাইন দিলো বা এপাহ এপাহকে দিলো তেনেকে ভাল লাগে। আকৌ ফেব্ৰিকটো ধৰক বৰ্ডাৰ ফালে এপাহ, এপাহ ফুল যেনেকে মানে প্ৰজেক্ট ধৰক, প্ৰজেক্ট বনাই, প্ৰজেক্টৰ চাইডে, চাইডে বৰ্ডাৰ লাইনত দিয়ে যেনেকে তেনেকে।
উম।
আৰু কিছুমানে যদি কয় ধৰক ব্লাউজ পিচটোতো ডিজাইনিং লাগে তেতিয়া তাতো কৰি দিওঁ।
অ'। ফেব্ৰিক কৰিলে এযোৰ কাপোৰ কিমান পৰিব? কাপোৰযোৰ যদি মই দি দিওঁ?
কাপোৰযোৰ যদি আপুনি দিয়ে, তেনেহ'লে হৈ যাব ফাইভ হাণ্ডেদ মান কাৰণ ফেব্ৰিকৰ পেইণ্টোহে ল'ম, কাপোৰটো আপুনি দিবই।
উম।
ডিজাইনটো আপুনি আৰু ডিজাইনটো ওপৰতো কথা আছে ডিজাইনটো যদি হেভি হয়, তেতিয়া অল অলপ মানে লাগি যায়, এমাউন্টটো বেছিকে।
কষ্ট হয়, ন?
অহ।
একেঠিৰে বহি পেলাই ফেব্ৰিক কৰি থাকিব লাগে, এটা জেগাত আৰু ডিফাৰেণ্ট, ডিফাৰেন্ট কালাৰ থাকিব লাগে ন?
উম
আৰু বেলেগো কাম থাকে ন! মোৰ।
তাকে অলপ কষ্টয়ো আছে বাৰু।
উম, কষ্টটো আছে হয়, এই মানে কাপোৰ চা পোৰ ধৰক, ডিজাইনিং কৰাত বহুত কষ্ট আছে।
উম, উম।
হয়।
অ, মই সেই ভেবিকৰে মানে কপ ফুলা এযোৰ কৰাম। আৰু এনেকুৱা ধৰা কলকাতোতো নাচলে কপৌ ফুলটে কৰাম বুলি ভাবি আছো নহয় তোমাৰ কাপোৰযোৰ ধৰা কিনি দিম তুমি মোক কৰি দিলে হ'ব।
হয় হয়।
উম আৰু ৰুমাল দৰকাৰ হলে কম বাৰু। ৰুমাল ধৰা দৰকাৰ হ'লে মই আগতীয়াকে তোমাক জনাই দিম
উম। মানে মই তেনেকে কাপোৰ পোৱালি মানুহৰ কাপোৰো চিলাও। ফ্ৰক চাৰ্ট তেনেকে আপোনাৰ যদি কোনোবা ল'ৰা, ছোৱালী আছে তেনেকে চিলাব পাৰিব আপুনি
অ, অ সেইটো বাৰ ক'ম বাৰু কিন্তু মই ধৰা কপৌ ফুলৰ কাপোৰযোৰ ফাৰ্ষ্ট কৰি দিবা। আৰু ৰুমাল কেইখন দৰকাৰ হলে মানে মই তোমাক জনাই দিম বাৰু।
উম, উম, ঠিক আছে আপুনি মোক কন্টেক কৰিলেই হল মানে।
উম। মানে নাম্বাৰটো বাৰু আছে তোমাৰ মোৰ মই ফোন মাৰি দিম। খালি তুমি মোক কাপোৰযোৰ এনে কিমান দিনত উলিয়াই দিবা?
কি কয়?
কাপোৰযোৰ কিমান দিনত দিব পাৰিবা।
কিমান দিনত মানে ডিজাইন টোৰ ওপৰত ডিপেন্ড কৰিব আৰু আপুনি যদি কয় ধৰক আৰ্জেন্ট লাগে তিনি, চাৰি দিনত তেনেকে দিন ৰাত এক কৰি কৰি দিম আৰু।
অ অ এসপ্তাহৰ ভিতৰত পাৰি আৰু।
হয় হয় পাৰি যাব।
অ। ঠিক আছে। তেতিয়া হ'লে তুমি মোক, সেই মানে, এইটো সপ্তাহত ধৰা কাপোৰযোৰ দি দিলে, নেক্সট সপ্তাহ সপ্তাহত দি দিব পাৰিবা
অ', পাৰিম। আৰামছে পাৰিম।
অ', অ'। মোৰ সেই দৰকাৰ আছিলে, মানে, উম, এনেকে বনাম বুলি ভাবি তুমি যদি পাইম ম বুলি কৈছা নিশ্চয় মই দিম। ধৈৰ্য্য দি দিম তুমি মই এক সপ্তাহৰ ভিতৰত উলিয়াই দিবা।
উম উম থিক আছে আপুনি মোক ডিজাইন টো ছেন্ড কৰি দিব তাৰপিছত আপোনাক কোনটো কালাৰত লাগে সেইটো ক'ব আপুনি থি দি পঠিয়াব দিয়ক।
অ অ হ'ব পাছত আকৌ তোমাক মই কল কৰি দিম বাৰু।
অ অ ঠিক আছে কল কৰিব দিয়ক উ হ'ব দিয়ক উ উম।